অ কি খবৰ তোমাৰ?
ভাল। তোমাৰ?
মোৰো ঠিকে থাকে আছোঁ মানে, এনে এতিয়া কি কৰি আছা?
অ মই এনে আছোঁ ৰবা, এই বাহিৰত গৈছিলোঁ এতিয়া আহিলোঁ। লো ইমান ভাগৰ লাগিছে, ফ্ৰেছ হ'লো এতিয়া।
বাহিৰত, বাহিৰত ক'ত গৈছিলা?
এ। এনেই অলপমান মানে পাৰ্লাৰলৈ গৈছিলোঁ আজি, চুলি কেইটা কাটি আহিলোঁ মানে। ইমান বেয়া হৈ গৈছিল নহয়, এতিয়া ইমান ধুনীয়া কাট দিছে। এই চুলি কেইটা বাৰে বাৰে চাই আছোঁ মই।
অ বা চুলি কাটিব গৈছা মোক জনাব পাৰিলে হয় মানে মোৰ খিনিও বহুত খিনি বেয়া হৈ গৈছে ময়ও যাব পাৰিলো হয়। আজি ৰবিবাৰতটো মই মানে আজিৰ দিনটোতহে অলপমান সময় পাওঁ। স ময়ো যাব পাৰিলো হয়
এ তুমি আগতে কিয় নকলা? মই সেইকাৰণে মানে চুলি কাতিলো কাৰণে তোমাক ফোনটো কৰিলোঁ। যে জনাওঁ একবাৰ। আগতে ক'লে দুইজনে একেলগে যাব পাৰিলো হয়। ময়ো তাতে অকলে যাই ইমান দেৰি লগাইছে। নহয় বৰ হৈ গৈছোঁ একদম।
অ তাৰে এনে অ পাৰ্লাৰ খনৰ তোমাৰ অ চাৰ্ভিচ বোৰ কেনেকুৱা তাৰমানে?
এ একদম ভাল, মানে ফাৰ্ষ্ট গ'লো মানে গ'লো মই তাৰপিছত আহ তাতে বহিবলে দিলে। মানে লগালগ কাম কৰি দিয়ে দেই মই মই সুধিছো মানে কি কৰিবা মই কৈছোঁ যে চুলিটো কাটিব লাগিছিল তা বা জনীয়ে ক'লে যে অ দিয়া আহা মানে ফাৰ্ষ্টতে হেৰি কৰি দিলে চুলিটো ধোৱাই দিলে তাৰপিছত অ শু ধুৱাই ধুৱাই ধোৱাৰ পিছত মানে সেনেকে কাটিলে মানে সুধিছে কি কাট দিবা ত মই আজিলৈকে কিন্তু দিয়া নাই দেই এইবাৰ ফাৰ্ষ্ট টাইম দিছো লেয়াৰ কাট। বহুত ভাল লাগিছে। গম পাইছা নে? মই বাৰে বাৰে চাই আছো মানে চুলি কেইডালে, আৰু মানে চবকে দেখা খাইয়ো আছো চাচোন চা কেনেকুৱা লাগিছে?
অ। এ মোক ফটো দিব পৰা পিছে, উম মোক মানে তুমি ফটো দিব পাৰা, তোমাৰ চুলি খিনি মই চালো হয় মানে।
অ অ দিম ৰবা, মই তাকে ভাবি আছিলো সেইকাৰণে মানে চবকেতো দেখালোয়ে আৰু মানে চবে কলেও বহুত ভাল তাত। কাটিছে দেই তাৰপিছত সেইকাৰণে ভাবিলো এবাৰ তোমাকো জনাই দিওঁ। এতিয়া তুমিও ক'লা যে কাটি বুলি। আগতেই যদি কলা হয় একেলগে গলো হয়। মোৰ মানে বাজনিয়ে ক'লে আজি। যে চুলি খিনি বলে বহুত ফাটি গৈছে, তাৰ তাৰ পিছত মই এনে কৈছিলো, যে ইমান নাকাটিব অলপমান কাটিব মানে তেতিয়া ক'লে, যে বহুত খিনি ফাটিছে, আগলৈকে ফাটিছে ন মানে পুৰা ডেমেজ হৈ গৈছে চুলি খিনি। তাৰ পিছত তাই মানে কলে, যে লেয়াৰ কাট দিয়া, তোমাৰ মানে ফেচ তোৰ লগতো মিলি যাব। মুখৰ লগত মিলিব আৰু মানে ভাল লাগিব। মই কলো ঠিক আছে দিয়া। তাৰ পিছত সেনেকে দিলে তাই নিজৰ মতে, ইমানে ধুনীয়া কাটি- কাতিছে ন কি ক'ম আৰু। এবাৰ এবাৰ তুমি যদি যোৱা তেতিয়াহলে কালি বলা, মই তোমাক লৈ যাম। বা জনি খুব ভাল কাটে। চাৰ্ভিচিং খুব ভাল। যোৱাৰ লগে লগে তোমাক মানে কাম কৰাই দিব। দিয়াৰ পিছত অ, চুলি কাটিলে অলপ টাইম লাগে দেই, মোৰতো কিন্তু দুই ঘন্টা লাগিছে। এতিয়া তোমাৰ চুলিৰ ওপৰত, দিপেণ্ড কৰে। তোমাৰ যদি চুলিখিনি বেছি জোপোহা তে বহুত টাইম লাগিব। আৰু যদি কাতিঙৰ ওপৰতো ডিপেণ্ড কৰে, যদি তুমি মানে বেলেগ বেলেগে - ষ্টাইলত কাটিবও খোজা, তে এনেক টাইম লাগিব।
অ অ। মানে মই ভাবি আছো কি মই তেনেকে মানে ৰবিবাৰ মানে সময় পাও। মানে বাকী বাৰত ইমান এটা সময় নাথাকে মোৰ। মানে কলেজৰ কাম থাকে বা তেনেকুৱা ধৰণৰ কিবা কিবি কাম থাকে। সেইকাৰণে মই ভাবিছো অ, নেক্স যদি ৰবিবাৰে তুমি সময় পোৱা, তেতিয়া হলে মোক জনালে হল। ম মোৰ চুলি খিনি মানে কি, কি হৈছে তোমাৰ গোটেই খিনি ফাটি গৈছে মানে, ওপৰলৈকে ফাটি গৈছে আৰু বহুত খিনি বেয়া হৈ গৈছে আৰু ভালকে মানে এ মানে যত্ন কৰা - নহয়। কামৰ ব্যস্ততাৰ কাৰণে ধৰা আৰু কলেজৰো বহুত কিবা কিবি, প্ৰজেক্ট থাকে, এচাইনমেন্ট দিয়া থাকে, এক্সজাম থাকে। কামৰ বহুত ব্যস্ততা থাকেতো। সেইকাৰণে মানে নিজৰ চুলি খিনিক ধ্যান দিয়া নহয় যে। মানে বহুত বেয়া হৈ গৈছে। ভাবিছো তাকে যে, অ পাৰ্লাৰত গৈ কিনে যদি অলপমান ছুটি কৰি ল'ব পাৰো বা কিবা এটা, তুমি কোৱাৰ দৰে লেয়াৰ কাৰ্ড বা তেনেকুৱা ধৰণৰ কিবা এটা যদি কাৰ্ড দিব পাৰো, তেতিয়া হলে হয় টো অলপমান ভাল হ'ব চাগে।
এনে মানে কি কি কাট থাকে?
লেয়াৰ কাট থাকে, বাটাৰফ্লাই থাকে আৰু বহুত, কাট থাকে, তুমি মানে চাই ল'ব পাৰিবা, অ ইনষ্টাত চোৱা, ইউটিউবত চোৱা। বা মই মানে চাই যোৱা চাই গৈ মানে চাই কিনে যোৱা নাছিলো দেই মই ভাবি - ভাবিছিলো এনেই নৰ্মেলি কাট দিম আৰু মানে এনেই মই বেলেগ এটা পাৰ্ত কাটো দেই। সেইটো পালাৰটো মানে অফ হৈ আছিল। মানে বন্ধ হৈ আছিল আৰু সেইকাৰণে বহুত দিন ৰখিলো মই তিন দিন মান- গ'লো, পাৰ্লাৰতটো মানে বন্ধ হৈ আছে। সেইকাৰণে মই ভাবছো বেলেগত কাটি লও নেকি ইমান খিনি মানে চুলি খিনি বহুত খৰিছে মোৰ গম পাইছা। ইমান সৰি আছে। তাৰ পিছত ইফালে গোট ফাটি গৈছে, তাৰ পিছত আজি বাজী কল যে তুমি কি মাথাত ক- লগাইছিলা। মই কৈছো অ জেতুকাৰ পাত লগাইছিলো কৈছে যে, পাৰিলে এইটো মানে নলগাবা। তোমাৰ চুলি খিনি মানে ড্ৰাই কৰি ড্ৰাই কৰি দিছে মানে। যেতু কাৰ পাতে সেনেকে কৈছে। আৰু তুমি যে ক'লা ন ঠিকে কৈছা যে টাইম নহয় মানে এনেকে, চুলি খিনি মানে যত্ন কৰিব নোৱাৰা ন। এইয়ে যত্ন - খিনি নকৰিবা। তোমাৰ চুলি সেনেকে হ'ব ফাতিব, সৰিব মোৰ- বহুত বেয়া হৈ গৈছে চুলি খিনি। কিন্তু আজি মানে বহুত ভাল লাগি আছে গম পাইছানে তুমি। আৰু সেনেকে মাছাজ-চাছাজো দিয়ে নহয়। চুলি খিনি যেতিয়া কাটাই বহুত ভাল লাগে।
ময়ো তাকে ভাবি আছো মানে এইবাৰ কাটিয়ে লওঁ। মানে মোৰ আগত আগতে চুলি খিনি বহুত মানে ঘন আছিল হা। কিন্তু যেতিয়াৰ পৰা মানে অলপমান বেছি ব ব্যস্ততা হৈ গ'লো, মানে হ'ল সময় হ'ল বহুত খিনি সময় হ'ল তোমাৰ। সুস্থ হৈ থাকো মানে ভালকে তেল চেল ধৰা নলগাওৱে। আৰু তেলটো যিটো লগাও সেইটো চাগে ইমান এটা ভাল নহয় বুলি ভাবো। মান নৰ্মেল নাৰিকল তেলটো লগাও যে সেইটোও চাগে ইমান এটা ক্লিনিকেলি ভাল নহয় বুলি দেখিছো, মই বা পাইছো। অ' পেৰাশুটটয়ে লগাব লাগিব কিন্তু এইটো ইমান এটা ভাল মই প্ৰমাণ পোৱা নাই আৰু চুলি লগাগাতকে মানে বেছি সৰিব ধৰিছে সেইকাৰণে ভাবিছো কাটি দিয়াই ভাল হব। যিহেতু যত্নও লব পৰা নাই। আৰু মানে সদায় অহা যোৱা কৰি থাকোতে মানে ধুলি-চুলিও লাগে তাৰ পিছত আহি কিনে ধোৱা নহয় আৰু মানে। এলাহ লাগি যায় আহি কেনে
যদি মানে তুমি গম পাইছা এই যে তুমি যিটো মানে তেল লগাই আছা সেইটো এতিয়া বেয়া তেতিয়াহলে সেইটো নলগাবা। কাৰণ তোমাৰ চুলি খিনি বেছি বেয়া হৈ যাব। খৰিব, পিছত পিছলৈ গৈ কিনে নোহোৱা হৈ যাব গম পাইছা। চুলি, চুলি কিন হওক মানে এ, ছালতটো হওক আমাৰ এনেকুৱা বস্তু লগাব লাগে যিটো তোমাক মানে বানি ছে। বস্তুতটো যিটো মানে, নামানে সেইটো লগাই লাভ নাই।
নাই, নাই মানে আমাৰ ঘৰত কি হয়? চবে মানে সেইটো তেলে লগাই মানে, আনে আৰু। মানে একেটা তেলে লগোৱা হয়তটো আৰু মইও মানে এলাহতে মানে সেনেকে তে মই নাচাও মানে, মানে যি আনে তাকে লগাই দিও। সেই সেইটো কাৰণে আৰু মোৰ যোৱা নহয় তেনেকে। ব্যাক্তিগত ভাৱে মই মানে বজাৰত তেনেকে নাযাওৱে বেছি। সেইকাৰণে, পাছলৈ চাম দিয়াচোন মানে এইটো মান বন্ধ পামতো কলেজবোৰ। মানে ভালকে এতিয়া যত্ন লব লাগিব আৰু তুমি কলা যিহেতু
মই ময়ো কাঠ দিয়ে আহিব লাগিব চুলি খিনি বহুত মানে বহুত বেছি বেয়া হৈ গৈছে। এতিয়া, পূজা-পাৰ্বনত গলে মানে বেয়া দেখা যায়।
তোমাৰ চুলি খিনি মানে কেনেকুৱা? আ, চিধা নে এয়া কাৰলি টাইপ?
মোৰটো মানে মাজতে ৱেভি টাইপ হয়। মানে, বেছি তোমাৰ কাৰ্লি টাইপো নহয় আৰু সিধাও নহয় বেছি।
অহ তে তুমি তুমি কি কাট দিলে ভাল হ ব সেইটো তোমাক মানে বাজনীয়ে ভালকে কৈ দিব। মই মানে আগতে গম পোৱা নাছিলোঁ। যিটোত মানে আগতে মই কাটিছিলো তাত মানে মই বা জনীক কও যে, এনে অলপমান মানে আ আগ খিনি কাটি দিয়া। তাই অনলি মানে একো ন কয়ে যে কেনেকে দিলে ভাল লাগিব নালাগে। কিন্তু, এইবাৰ যিটো পাৰ্লাৰত গ'লো সেই পালাৰটো খুবেই ভাল, গম পাইছা? তাৰে চাৰ্ভিচো ভাল আৰু মানে কি ক'বা আৰু চ'ব পিনৰ পৰা পৰাই ভাল আৰু মানে পইচাটো কম লয়। এনে যিটো তোমাৰ মানে নৰ্মেলি এ' আগখিনি কাটো, সেইখিনিতটো মোৰ চাৰি তিনিশ লৈছিল দেই। কিন্তু আজিৰ যি টোত মানে কাটিলো সেইটো মানে ইমান খিনি কাটি দিছে আৰু বহুত খিনি মানে দিছেও মানে। এনেকে মাথা চাথা ধুইও দিছে। তাৰে চেম্পু লগাই দিছে। তাৰে কণ্ডিচনাৰো লগাই দিছে। তাৰপিছত চুলি খিনি কটাৰ পিছত যে আ মাচাছো দিছে। তাৰ পিছ আকৌ ফ্ৰীৰ্ছ তাৰে চিৰামো লগাই দিছে, তাৰ পিছত মোৰ চাৰিশ লৈছে। তেন্তে মোৰ লাভে হ'ল। হয়নে?
এনেই এ তোমাক তোমাৰ ঘৰৰ পৰা মানে কিমান খিনি দূৰ হব পাৰ্লাৰ খন?
এ বেছি দূৰ নহয়। আগৰতো মানে আগৰ পাৰ্লাৰ খন মানে দূৰ আছিলে। এইটোত আছিলে মোৰ ঘৰৰ আঁহ জুৰু তিনিআলি পাৰ হৈ যাই দূৰদৰচন। হাঁ। এই এতিয়া যে পাৰ্লাৰ টো কলো এইটো মানে আঁ হেৰি মোৰ ঘৰৰ একদমেই ওচৰত। পাঁচ মিনিট মাত্ৰ লাগে।
অ-অ। তেতিয়া হলে মোৰ পৰাও বেছি দূৰ নহ'ব হয়তো। মই আৰু মই চাম, মই যাবই লাগিব।
আমি হেৰি এইটো কমাৰ্চৰ ওচৰত নাথাকা? কমাৰ্চৰ পৰা চিধা গ'লে পাৰ্লাৰটো পাই যায়।
অ, হয় নেকি? তেতিয়া হ মানে মই তেনেকে অ ব্যক্তিগত ভাৱে কোনো পাৰ্লাৰ চালাৰত যোৱা নাই টো। মানে ভালকে চিনি নেপাওঁ। আঁহ তুমি যিহেতু গৈছা আৰু তুমি চাৰ্ভিছটোও ভাল পাইছা। ত' মোক লৈ গ'লে মই ভাল পাম মানে
অঁ নিশ্চয়, নিশ্চয়। তোমাক লৈ যাম বাৰু। তুমিতো কলাই ন' যে তোমাৰ তুমি বোলে অকল ৰবিবাৰে টাইমটো পোৱা। তেতিয়া হ'লে মই ভাবিছো তুমি যদি ৰবিবাৰে সময়তটো পোৱা তেতিয়া হ'লে মই তোমাক ৰবিবাৰে লৈ যাম। বা এইটো আজিতো ৰবিবাৰ আৰু তুমি তেতিয়া হ'লে এসপ্তাহ ৰখিব লাগিল।
অঁ অ ৰখি দিম বাৰু একো কথা নাই মানে বাকী দিনত যিহেতু সময় নাপাওঁ এনেই। আৰু তোমাক কথা দিওতো লাভ নাই ন'। সেইকাৰণে ভাবিছো মই- ৰবিবাৰেই যাম মানে ভালকে এদিন আৰু। চুলি খিনি হৈ যাব মোৰ।
অঁ ৰবিবাৰে কাম-চাম কৰি আজৰি হবা।
ট পইচাটো মানে বেছি নাযাব চাগে ন'?
নাই নলয় বেছি নলয়। তোমাৰ এনেকে কি কাট দি সেইটো কাট কিনি ইমান খিনি চাৰ্ভিচ দিয়াৰ পিছত বহুত কমে লৈছে। চাৰিশ টকা।
অঁ অঁ কাটি দিব লাগিব তাকে ভাবি আছো। আৰু মই তাহাতে যদি- কিবা টিপছ দিব পাৰে বা কিবা তেলৰ - বিষয়ে তেনেকে যদি ক'ব পাৰে সেইবোৰো মই কৰিম। সুধিয়ে ল'ম তাহাঁতৰ পৰাই, মানে সিহঁতে জানে টো এইবোৰ ক'ৰ্চ কৰি থৈছে আগতে সেইকাৰণে এক্সপাৰ্টৰ পৰা সুধি ল'লে হয় টো ভাল হ'ব, এয়া মই নাজানো আৰু কেনেকে কে মানে যত্ন লব লাগে।
সেইটোৱে। মইয়ো নাজানো দেই মোৰ চুলি খিনি ইমানকৈ বেয়া হৈছে নহয়। এতিয়া মানে বহুত ভাল মানে এদিনতে প্ৰমান পাই গলো ইমান ভাল লাগিল চুলি খিনি এতিয়া মই যত্ন ল'ব লাগিব ভালকে। যাতে চুলিখিনি ভালকে দীঘল হয়।